হেল্ল' অ', হেল ৰুমি
অ', ভাত খালে?
উম।
ভাত অ', কি কৰি আছা?
এইয়া খাই লৈ, মোবাইলটোকে অকণমান বোলো চাওঁ।
অ', গৰমৰ কাৰণে, দেৰি হোৱা হয়, সকলোৰে ন?
উম, গৰম কেনেকোৱা?
উম, বহুত গৰম পৰি আছে।
বৰষুণ পৰিছে নেকি তাত?
নাই বৰষুণ নাই ৰ'দে, অ', দি দিনত ৰ'দে।
উম।
গোটেই দিনটো ৰ'দেই দি আছে, এতিয়া যেনিবা বতৰটো তেনেকুৱা নাই আৰু। উম, আজি বহুত বেছি ইমান গৰম নহয়। কি বনালে?
পাচলি, অ', আজি হেৰি বনালো এয়া মাছে, জিকাই, নেমু দি বনাইছোঁ। তাৰপিছত, হেৰি এইয়া তাৰপিছত, এইটো কলডিলৰ যে, হেৰি ফুলটো যে ফুলটো, বেচন দি পেলাই বনাইছোঁ।
কেনেকে বনাই?
তাৰপিছত
অ', এই ফুলটো, এই ফুলটো মাজত হেৰিটো শুংটো আঁতৰাই
মাজৰ ফুলটো যে
অ', অ', অ'।
তাৰপিছত, শুং দাল আঁতৰাই পেলাই, এই বেচন সানি তাত দিব লাগে, তাতে আকৌ এয়া হেৰি পিঠাগুড়িত, পিঠাগুড়ি কেইটামান, ভাজা পিঠাগুড়ি থাকিলে, তাত ছটিয়াই ল'বা। তাৰপিছত, যেনেকে হেৰি পকৰী বনাই। তেনেকে বনাবা, তেঁও অকমান জলকীয়া গুড়া অকন দি দিবা আৰু।
অ', তেতিয়া মানে ভাল।
পকৰী এডা, এডা, এ এডাল, এডাল হৈ থাকে।
অ', মানে স্পাইচি হয় ন, বস্তুটো।
উম, বহুত স্পাইচি হয়, খাবলৈও বহুত ধুনীয়া।
মইও বনাব লাগিব তেতিয়া, আপুনি বহুত জানে। অ', হে।
নাই, খাবলৈ বহুত স্পাইচি হয় বোলো।
অ', অ'।
আমাৰ মানে, ল'ৰা-ছোৱালী, ল'ৰা-ছোৱালীয়ে বেছি ভাল পায়, এইবিলাক খাবলে ন। আচলতে কি, জানাই এইবিলাক আকৌ হেৰি, ৰিফাইনতো বনাব নালাগে, ল'ৰা-ছোৱালীৰ পেটৰ অসুখ হয় ন, ৰিফাইনটো।
অ', অ', মিঠাতেলতে বনাব।
ল'ৰা-ছোৱালীক মিঠাতেলতে। হয়, অকমান দিবা, ডাঙৰ বিলাকৰ কাৰণে বাৰু। কলডিলৰ কথা নাই।
উম, উম, আচলতে নহয়, অ'।
তেলটো মানে এবাৰতে শেষ হোৱাকে দিব লাগে, নহ'লে পিছত, সেইটো তেল আকৌ খোৱা বেয়া।
অ', পিছত থৈ দিলে সেইটো, গেট বহি যায় যে।
উম, আৰু এটা ভাল লাগে, কলডিল যে, ভীমকল। ভীমকলটো মিহি মিহিকে কাটি তাৰপিছত তাতে কুকাৰত চাৰি-পাঁচটামান হুইচেল দি তাত দালিয়ে মুঠি দি
অ।
অকমান আলু ডাঙৰ ডাঙৰকে মাংস জোখত কাটি, তাৰপিছত তাৰপিছত আৰু তাত ধুনীয়াকে বইল কৰি পেলাই তাত আকৌ তুমি ধৰা তেল মাৰি দি পেলাই তাত মছলা অকণমান দি দিব লাগে। নহৰু আদা পেষ্ট এটা বনাই, অ এনে যেনেকে হেৰি খাই আছা নাই? এই মা এয়া পাৰ মাংসই আৰু হেৰিয়ে। কলডিলে, অঁ অঁ সেই তেনেকেই।
অ অ তো বনাব লাগিব আৰু এনেও গৰমত কিন্তু এইবোৰ খাদ্যই খাব লাগে আৰু কল পচলা যে
হম।
কল পচলাটো খাই বহুত ভাল লাগে দেই। মাংস সতি খাই পাইছে? অ বহুত ধুনীয়া লাগে কল পচলা।
অ কলপচলা আচলতে কি জানা মানুহৰ ঘৰত খ ডেইলি খাই ডেইলি খাব লাগে।
অ খাব লাগে আজিকালি এইবিলাক বিষ বেমাৰো বেছি মানুহৰ। পচলাটো বহুত ভাল গৰমৰ কাৰণেও ভাল ঠাণ্ডা।
যিকন যেনেকে অকণমান কাটি লৈ পেলাই যিকোনো চব্জিৰ লগত তুমি ভালকে দিলে, ভালকে খাব পাৰি।
অ অ। তেনেকেই খাব লাগে যি গৰম পৰিছে। আৰু কচু খাই নে নাখায় আপুনালোকে? অ আমি আকৌ ক'লা কচুটো আনি পেলে হেৰি নকৰো টো নুগুচাওঁ, পাতত অ মানে আ অ এইবোৰ আমি কি কৰোঁ জানে, মানে কচু খিনি ধুনীয়াকৈ চালোঁ, চাই একদম ধুই পেলাই প্ৰেছাৰ কুকাৰত মানে এনেকে তিম কটাৰী দি পেলাই দুবাৰ বা তিনিবাৰ এনেকে টুকুৰা টুকুৰ কৰো আৰু তাতে ন তাতে দি দিওঁ পানী কিন্তু দিলো নিদিওঁ তাৰপিছত আদা নো নহৰু, জালুক-জিৰা এনেকৈ পেষ্ট এটা বনাই সেয়াও দি দিওঁ।
অ আমি আকৌ হেৰিহে খাইছো দেই, এনেকে মানে কেতিয়াবা মায়ে কেতিয়াবা আনে যে, পাতত দি পাতত দি তেনেকেহে খাইছো, এনেকে এনেকে খোৱা নাই।
সেই বহুত ধুনীয়া তাৰ পাছত মানে বিলাহী থাকিলে বিলাহীও দি দিব দি পেলাই আপুনি হোচেলটোত দুটা বা তিনটা মাৰি দিব।
অ ভাল কথা এটা শিকাই দিছা দেই কাইলৈ খাবই লাগিব।
অ খাব পানী নিদিব কিন্তু।
অ পানী দিব নালাগে?
এ হে নালাগে পানী দিব নালাগে। তাৰপিছত একদম পুৰা হুইছেল দুই তিনটা আহিব নহয় তাৰপিছত চাবৰ একদম ইমান ধুনীয়া মানে কচু যিটো পানী নিজৰ পানীতোৱে তাক সিজাই দিয়ে।
উম।
অ তাৰপিছত খাব নোখোজায় নোখোজায় ইমান ধুনীয়া লাগে নহয়।
ক'লা কচু হ'ব লাগে নেকি?
অ', কলা কচু হ'লে বেছি ভাল আৰু।
উম'।
দেউতা আপুনি নাপালে নো ক'ত বিচাৰি ফুৰিব এইটো ক'লা কচুটো আইৰণটো বেছি। আকৌ হেৰিও কৰিব পাৰে ন- হয় ইয়াত আঁহ', হালধি-হালধি পাত আনিব আনি পেলাই সি তেনেকে- টুকুৰা-টুকুৰকে মানে কাটিব। তাৰপিছত কচুখিনি আৰু, কচুখিনি দুবাৰকে-দুবাৰকে কাটিব, তাৰপিছত তা'তে- আদা, নহৰু, কেঁচা জলকীয়া, নাম, তাৰপিছত আৰু কণ-কণ বিলাহী যে-
উমঁ-উমঁ।
কণ-কণ বিলাহী তা'তে দি দিব।
এই এয়া দিলেও নহ'ব জানো, এয়া দিলেও নহ'ব জানো, এই ডাঙৰ যদি কণটো নাথাকে।
অঁহ', এয়াও হ'ব চাৰি চিটা কৰি লব। কৰি পেলাই হেৰি হালধি পাত এটা, হালধি পাত দুটা আনিব। আৰু এইবিলাক তা'তে ধুনীয়াকে এই হালধি পাতকেইটা ধুব ধুই পেলাই অকণমান লে'লেপাই ল'ব গেছতে। তাৰপিছত-তাৰপিছত কচুখিনি তা'ত দিব, দি পেলাই গোটেইখিনি সকলো- খিনি দিব আৰু দি একদম পুৰা এ টানিব আমি যেনেকে তৰা পিঠা বনাওঁ। কলপাত- পিঠা বনাওঁ তেনেকে, বস্তুটো তা'ত সোমোৱাই দি একদম চবফালৰ পৰা মেৰিয়াই- তাৰপিছত কলগছৰ এনেকুৱা ৰছী যে থোৱা ৰছী- সেইডাল দি একদম পুৰা টানকে বান্ধিব, বান্ধি পেলাই- কেৰাহী এটাত তলত অঙঠা দিব- জুই ওপৰত কেৰাহীটো দিব দি পিনে সেই টোপোল টো দি দিব দি পিনে ওপৰত ঢাকোনটো দি- দি পিনে যাতে মানে হাৱা ল'ব নোৱাৰে তাৰ ওপৰত কিবা এটা মানে গধুৰ বস্তু- এটা দি দিব।
অঁ'।
তাৰপিছত দিব এ'- আ' পোন্ধৰ মিনিট মানৰ পিছত আকৌ একবাৰ লুটিয়াই দিব তাৰপিছত- মানে খাব আৰু আপোনাৰ কৈছো ইমান ধুনীয়া চেণ্ট আহে হালধি পাটৰ।
খাব লাগিব কাইলে এইটো কাম কৰিব লাগিব যদি ৰ'দ দিয়ে।
অঁ', এই ৰ'দটো যে। অঁ', এই বহুত হেৰি আপুনি এবাৰ খাই পেলাই ক'ব আৰু দেই মোক। কি শিকাই দিলে, ইমান- ধন্যবাদ। মানে কি আমি দেই- ইজনে-সিজনৰ কথা পাতিলে'হে গম- পাওঁ ন' কোনবোৰ কেনেকে বনাই। অঁ'।
খাইছো, মাই কেতিয়াবা আনে যে। এনেকৈ আৰু, এনেকৈ কাটি কৰি এনেকৈ কেৰাহীটোতে দি থৈ দিওঁ আৰু ভাপতে।
অঁ', -অঁ',।
তেনেকৈ আৰু কেতিয়াবা মছলা দিও খাওঁ।
উমঁ, তেনেকে খাব বহুত ভাল লাগে।
অঁ', আচলতে গৰমত একদম মানে অকণমান টেঙা তা'ত নেমু চেপি দিলে- তেতিয়া আৰু বেছি ভাল লাগিব ন।
অ'। কৈছো নেমু অলপ চেপি দিব খোৱাৰ সময়ত যে ইমান ধুনীয়া লাগে।
উম।
মানে যিটো হালধি পাতৰ গোন্ধ সেই গোন্ধটো কাৰণে বেছি ধুনীয়া লাগে।
এ আৰু আৰু এটা খাইছানে এই যে হালধি পাত পাতত যে মাছ দি খায় যে আৰু এটা খায় নহয় হালধি পাতত। এইয়া মাছ সৰু মাছ সৰু মাছ সৰু মাছ।
সৰু মাছটো কেনেকে খায়?
এই সৰু মাছটো সেই তেনেকৈ হেৰি কৰিব সৰু মাছখিনি এই হেৰি মৰা মৰা মাছ বুলি কয় যে। এই মৰা মাছ ধুনীয়াকে অ পেটুতো উলিয়াই, এ হালধি পাতত না নিমখ হালধি হালধি অকণ সানি তাতে এই সৰু সৰু ফিৰিঙী জলকীয়াটো আদা অকণ কুটি, তাৰপিছত আকৌ হেৰি ধনীয়া পাত ধনীয়া পাত অৱশ্যে হেৰি সানাৰ আগত দিলেও হয়, তাৰপিছত তাতে এনেকে মুকুতাই অকণমান লেৰেলাই ল'ব লাগে, তাৰপিছত লেৰেলাই পেলাই বান্ধি কৰি তে তুমি যেনেকে ক'লা টোপলাটো বান্ধিব লাগে। ঠিক একে কথা, তেনেকে পাই হেৰি কৰি কেৰাহীত দি ঢাকি থৈ দিলেও একদম মাজে দুই এবাৰ মাজে মাজে লুটিয়াই থাকিব লাগে, তাৰপিছত খোৱা আগ মুহূৰ্তত ধৰা অকণমান হেৰি কৰি ল'লা এইয়া কেঁচা তেল তাৰপিছত আকৌ ধনীয়া পাত, মান ধনীয়া যিকোনো ধনীয়া দি পেলাই দি খাবাচোন বিৰাট ধুনীয়া লাগে।
সঁচাই ধুনীয়া লাগে।
অঁ এইটো গোন্ধটো মানে একদম হালধি পাতৰ তুমি যেনেকে কলা এতিয়া হেৰি বহুত মলমলাই থাকে সেই তেনেকুৱা।
অঁ অঁ আমি কতে নাজানো দেই এনেই ভাজিয়ে খোৱা যায়।
অঁ অঁ অঁ বইল মাছ।
অহ অহ।
ডাঙৰ মাছো তেনেকৈ যদি ঘৰৰ অঁহ পুখুৰীৰ মাছ হয় তেতিয়াও বইল খাব পাৰি, আৰু মানুহে মানে সদ্যহতে প্ৰায়ে বইলেই খাব লাগে ইমান
আচলতে অঁ আজিকালি মানুহৰ ইমান বেমাৰ হৈছে তেলবোৰ খোৱাৰ কাৰণে।
উম। এই গৰম দিনত সদায় চাবাচোন পেট মানুহৰ গৰম দিনত পেটবিলাক বেছি ফুলি থাকে। পানী খায় যে আৰু ফুলি থাকে কাৰণে আৰু তাতে মছ মচলা যদি খায় দিয়ে আৰু গেছ হবই, সেইটো কাৰণে মানুহে একে এনেকুৱা টেঙা, অঁ নৰ্মেলকে খাব লাগে। আৰু ভাত কেইটামান খাব লাগে। দিনটোতো পানী খায়ে থাকে, উম সেইটো কাৰণে।
অঁহ সেইটো হয় যেনিবা, গৰমত ভাতেই খাবলে মন নায যায় আও।
অঁহ কি খাবা দিনটো পানী, চৰবত খাওঁতে খাওঁতে পেটটোৱে ফুলি থাকে।
হে?
দিনটো চৰ্বত খাওঁতে খাওঁতে পেটটো ফুলি থাকে সেই এতিয়াও কেতেমানহে খালোঁ
অহ মন নাযায় গৰমৰ কাৰণে পানীটো খাই খাই খাই খাই মানে একদম অশান্তি লাগি যায়গে আৰু পানী খোৱাটো ভালেই অহ শুলে শুলে বাৰু ৰাখিছো নেকি ন এতিয়া
অ ঠিক
ন এ শুম মানে টোপনি টোপনিও লাগিছে
অ শুৱা দিয়া
অহ ৰ'ব ঠিকে আছে দিয়ক
উম উম
অহ